অ
এ বহি আছো তই কি কৰি আছ?
এ এনেই বহি আছো মই ভাত খালি নে?
খালো তই খালি নাই?
মোৰ খোৱাই নাই মায়ে বনাই আছে
অ আমি খালো
কিহে?
এ ব্ৰইলাৰ মাংস আছিলে তাৰ পৰা আলু মই সহতে সতি ব্ৰইলাৰ মাংসৰ আলুৱে তাৰ পৰা মই আলু আলু বইল কৰি তাৰপা প্ৰিয়া কৰি খালো
অ অ মই বনাই আছো হোৱাই নাই
কিহে বনাইছা‌?
জানো আ বেলি কিবা হেৰি মাছ আৰু কিবা খুতুৱা হতি বনাইছিলে
অ
তাৰপা তাপৰা এতিয়া আকৌ হেৰি এটো কি তিঁয়হ আৰু আলু ভাজিছে
অহ অহ
সেতি শুলেই নি লৰাহত?
লৰা নাই হোৱা বাপেকহে শুলে
অ অ সেত পৰীক্ষা হৈ আছে নি‌?
পৰীক্ষা শেষ আহ কাইলৈ শেষ হব হেনো
অহ অ
উম
হ
দেতা আছে নাই?
দেতা আছে শুই আছে দেউতা
অ
তই আমাৰ ফালে নাহ নি?
তাকে হে চাই লওঁ ৰচোন গৰম বন্ধ আকৌ এতিয়া, ঘৰতো এই গৰু ছাগলীবোৰ গাহৰি আছে সেইকাৰণে যাব পাৰিম নাই ঠিক নাই এতিয়া পতককে নকওঁ বাও যাম বুলি
অহ অ মাটি চাতি ৰুইছা নেকি?
নাইৰোৱা। আজি হাত ভাগিছে হে
অ অ
হাই অ টোপনি ধৰিছে আৱ
উম এতিয়া ল'ৰা কি কৰিছে‌?
এ বহি আছে এই মই নোহোৱালৈকে নুশুৱে মোৰ লগতে বহি থাকিব আমা এইবা কঠিয়া পৰা দেৰি আকৌ জেঠত কঠিয়া নাপাৰিলে সেতোকথা
কাপোৰ চাপোৰ আমাৰ মাটি হোৱাই নাই ক কঠিয়া ডাঙৰ হোৱাই নাই ওখ হোৱাই নাই। ৰুব আৱ জানো কেতিয়াপা ৰোৱে
উম উম
হে কি কয় তো উ কাপোৰ চাপোৰ আহিছে নাই
কাপোৰ আ আছে এযোৰহে আছে তাৰপা কাপোৰ ফেব্ৰিক কৰিবলৈ আছে এইকেদিন কিবা ভাগ ভাগ কৰিবলৈ মনে যোৱা নাই গৰমৰ পৰা আজি কেনেকুৱা গৰম কালি গৰম
অহ আজি ৰাতিপুৱা বৰষুণ দিছিলে নহয় কেলা
আমাৰ এফালে নাই দিয়া ৰাতিপুৱা বৰষুণ।
অহ তোৰ ফালে নেটৱৰ্কে নাই।
উম
তোৰ ফালে অকণমান অকণমান নেটৱৰ্কে নাই।
অ এই নেটৱৰ্কটো বৰ খেলি মেলি কৰি থাকে।
উম মই ৰাতিপুৱাটো দৰিবলে গৈছিলো আজি। তাৰপৰা ভাগৰ লাগিছে এতিয়া এনেই পৰি আছিলো বিচনাতে টোপনিয়ে গুচি গৈছিলোগে। কিতাপখন তেনেকে মেলাতে থাকি গ'ল।
উম।
এ খুুৰীহঁতৰ ভাল নে?
ভালেই সেইতৰ। আজি ছোৱালীৰ বাৰ্থডে আছিলে নহয়।
গম পাওঁ।
উম।
বাৰ্থডে পাতিছিলে নি?
বাৰ্থডে নাই নাই পতা ডাঙৰকে অকল চাহখন খাইছিলে।
আঁহ আঁহ। উ বাপেক অহা নাছিলে নি?
নাই।
উম উম।
বাপেক হেৰি এ এইটো কি আছিলে হুদুৰ হেই মহাৰাষ্ট্ৰ মহাৰাষ্ট্ৰলৈ গ'ল হবলা।
অঁ অঁ।
গল বৰ বু দাই।
কিমান টাইমত শুবি আৰু?
শুম আৰু অকনমান লাহে লাহে। উম।
ফুৰিবলৈ চুৰিবলৈ যোৱা নাই?
নাই যোৱা।
যব লাগে আক।
যাব লাগে আৰু আমাৰ এতিয়া ভিনদেওৱে জানৈ দেখোন আ ক'তো যাবলৈ মন নকৰে নিব লো মন নকৰে
উম উম।
সেইটোকাৰণে
মোৰ তাকে ফুৰিবলৈ যাবলৈহে মন গৈছে
উম যা এতিয়া ফুৰি ল পিছত আকৌ আমাৰতোৰ সেহঁতৰ নিচিনা পাবলৈ হলে হ'ল আৰু
উম তাকে হে পইচা দুটকা মান ঘটি লওঁ তাৰ পিছতে ফুৰিবলৈ যাম।
উম।
হেৰিয়ত অম্বুবাচী মেলা হৈ আছে নহয়।
অম্বুবাচী মেলা এদাই হব আৰু এতিয়া।
অ আজি এদাই হ'ল আজি হাত
আহ সাতটাৰ পৰা হে হয়টো অম্ববাচী মেলা। আজি নটা কিমানত উ হাত ভাগি চাৰে নটাত ভাগিছে। মই ৰ'দ দি আছিলে যে সেইটো কাৰণে আজিয়ে কাপোৰ কানি উলিয়ালো বৰক ভিতৰতে গোটেই পানী দিলি চতিয়াই তাৰপৰা ঘৰ দুৱাৰ মচিলো
যি প্ৰাৰ্থনা কৰা। ঘৰতো চাফ চিকুণ কৰি আজৰি হৈ পৰি থলো আৰু কাপোৰ উলিয়াব নোৱাৰ ইমানহোপা কাপোৰ কেনেকে উল অকলে অকলে
উম
আৰু এনেও ধুই থকাই হয় কাপোৰ
আমাৰ সেই হেৰি নকৰিলো আজি কাইলেহে কৰিব লাগিবজি আমাৰ আকৌ হেই তিনটামান চোৱা নহয়। হাতৰ চোৱা চুৱাই তাৰপা আকৌ কেঁচুৱাও পালে
নাই হয় নাই
উম শৰিলে নেকি?
উম।
শলে
অ মই তাই কয় ইয়াতে কৈছো মইলো নাৰিকল দিল নাৰিকল তেল দি থাকিবি
সোনকালে হৈ বোলো এ দিলেই হবা মই কোৱা পাছতে
আহ
মই সেইখানিৰ পৰা যোৱাই নে অ পা ধৰি মই ৰাতিপুৱা গলো আজি তাৰ পৰা হে লোৱা নাই লবলে বেয়া লাগিছে আকৌ তা বলো কিবা এটা দি পেলাই লম আৰু তাৰপা এই সৰু সৰু ল'ৰা ছোৱালী বিলাক এতিয়া আমাৰ ছোৱালীক লৈ লৈ অভ্যাস হৈ গ'ল যে ডাঙৰ হ'ল যে অ সৰুজনীক লবলৈ কিবা এটা বেয়া লাগে বেয়া লাগে মানে ভয় লাগে তাপা এই কিবা এটা দি পেলাই লম আৰু অকমান
উম।
খালী হঁতে ল'বলৈও বেয়া লাগে যে
মই সেইদিনাখে কাপোৰ দু ল গলো
অ অ
তাপা নল ৰ'ব মোৰ গা ভাল লাগেতে উ ম শৰু সৰু কাপোৰে সেইকাৰণে বকিয়ে লৈ গলো
অ মোৰহে আনিব লাগিব
উম
তাকে আজি বজাৰলৈ গৈছিলো এই কি কয় এইটো শুকুবৰ শুকোবৰী বজালে গৈছিলো তাৰ পৰা সি এ সে এটা কিনি আনিলো ক এইখিনিতে বহে আমাৰ ওচৰতে এইটো কাটা হাতৰ হেৰি পিন্ধ এটা আনিলো
উম
এই দৌবলৈ যোৱা
অ
তাৰ পৰা সেই ইমানেই লগৰ কেইজনীৰ লগত গৈছিলো আৰু মই
উ
ইজনী কিনি লব কিবা কিবি।
উম
মই কলে সেইটোৱে কিনিলো।
অ
উম
অ
সেহঁতিও লগ ধৰি আছিলে তাৰপা। গুচি গ'লো এনেও লগ হবলে নাপাৱেই কলৈকো যাব নাপাৱে সেইকাৰণে তাত লগতে গু
কোন কোন
এ লগয়ে কেইজনীমান লগয়ে কেইজনীমান চিনি নাপাওঁ।
অ উম
তপা কিবা আচাৰ ছাচাৰ বনাইছে নে?
আচাৰ আমৰ আচাৰ বনাবলে নহ'ল।
উম আমাৰ খৈছা।
হম আম শুকুৱাইছিলো হেৰি হ'ল এই সেইকেইদিনত বৰষুণ দি থাকিলে। এ ইয়া সাত ভাগুংটে আকৌ। তাপা বেয়া হৈ থাকিলে নহয়
অ
কলা
উ আমাৰ এই বগৰীয়া চাহ মই বনালো তাৰাপা মায়ে এই আমৰ তাৰপা আৰু আনাৰস বনাই থৈছে।
এই চব গুটি কেইটামান আহ
তাৰপিছতে সেই আ এইটো কি কয় উম তাৰপৰা খৰিচা আছে।
উম
সেইবোৰে আৰু কি কয়টো আমৰো আছে বাৰু।
আহ
খোৱা নহয়ে আমাৰ মইতো নাখাওৱে বাৰু মই তেল নাইয়ে খোৱা বইলে খাই আছো বাৰু।
এনে অকমান অকমান খাব পাৰিবি বৰকে নাখাবি আৰু।
অ' এই অকমান অকনে আৰু। ইমান বেছিকেও নিদিয়ে মায়ে তেল বাও।
উম, চেনীটো নাখাবি।
চেনী না খোৱা দে। এতিয়া জলপান খালেও মুৰি মূৰি আৰু গাখীৰহে খাওঁ।
উম, দৈ নেখাবি।
উম। সেইবোৰে খোৱা নাই আৰু।
উম, ধৰি লোৱা, আগতে অকমান ভাল পাইছ- ভাল পাইছ নাই?
অ' অকমান ভাল হৈছে বাৰু। ভাল হৈছে মানে ভাল হোৱা নাই। এই কি কৰাটো তেনেকে বইলে খাই আছোঁ বাৰু। হ'লেও ভাল হোৱা নাই।
উম।
আগৰ নিচিনাই হৈ আছে।
উম, নহলে বা হেৰি এটা দেখা যাম নেকি দাস মেডিকেলত
তাকে চাওঁ।
উম।
অ'। হ'ব দে তেতিয়া। মই শু। উম - উম।